কি কৰিছা?
এ আছোঁ ৰবা এনে, তুমি?
ই এনেই ভাত খৰিটা অহাৰ পেলাই মোবাইলটো টিপি আছিলো
অ' বাকী মায়ে ভালে আছা?
আছো আছো তুমি আছানে?
এ' আছো আৰু ময়ো অলপ ওলাই যাম বুলি ভাবিছো ৰবা।
মোবাইলত। চাই আছিলো আৰু এইবিলাক যে গুৱাহাটীত যে এজাক বৰষুণ দিলেই পানী হয়।
উম, সেইটোয়ে মইও মানে ওলাই যাম বুলি ভাবি আছো। কিন্তু এই হঠাতে বৰষুণ, হঠাতে ৰ'দ আৰু এইফালে বানপানী। বৰষুণ দিলেই পানী উঠি যায়, ওলাই যাম বুলি যে ভাবি আছো ওলাই যে যাম। বৰষুণ দিব পানী হব, আকৌ মই ফু ফুচি যাম কৰবাত। সেইটো ভাবি যাও নে নাযাও তেনেকে আছো আৰু।
হয়। ঠিকেই কৈছা তুমি, আচলতে কেনেকুৱা জানা? মই ভাবো সেইবোৰ আচলতে আমাৰ নিজৰে ভুল বুলি মই ভাবো, এই তুমি চাবা আমি ধৰি ল ওলাই গলো, এখন দোকানত পানী এবটল কিনিলো বা চিপচ চা পেকেট কিনিলো কিনি পেলাই ৰাস্তাতে আমি পেলাই দিলো হয়নে? সেইবোৰ গৈ কি হয় নৰ্দমাত পৰি পেলাই নৰ্দমাবিলাক প্লাষ্টিকেৰে বন্ধ হৈ গ'ল তাত পানীটো পোহেৰে যাব সেইকাৰণে পানীটো বৰষুণৰ পানীটো ৰাস্তাতে ভৰ্তি হৈ যায় হয় নে নহয়?
অ অ হয়, তুমি ঠিকেই কৈছা। আৰু এতিয়া চোৱা আমি যেতিয়া এই ঘৰৰ জাবৰ কিছুমান, কিছুমানে কি কৰে আমি তেতিয়া ধৰি লোৱা দা দা জাবৰ লোৱা মানুহ আহে হয়নে? সিহঁতক দিও কিছুমানে আকৌ কি কৰে এই কৰ'বাত ৰাস্তাৰ কোণাত পেলাই থৈ আহিলে, কৰবাত খালী জাগা অলপ পালে তাতে পেলাই দিলে কোনোবা ৰাস্তা হেৰি পালে তাতে পেলাই দিয়ে। সেইবোৰ কি হয় বৰষুণ আহিলে সেই আকৌ নলাত গুচি যায়, নলাত গলে কি হয় নলাবিলাক জাম হৈ যায় ত'লে সেই নলাৰ পানীবিলাক যেতিয়া বৰষুণ আহে, নলাৰ পানীবিলাক আহি ৰাস্তাত উঠে হয় নে নহয়?
হয় হয়। তুমি একদম ঠিক কথা কৈছা সেইকাৰণে মই ভাবো আমি যেনেকুৱা আমি নিজৰ ঘৰখন পৰিষ কাৰ কৰি ৰাখো, মই ভাবো আমি ওচৰৰ কাষৰ আমি ওলাই গ'লে ৰাস্তা ঘাটটো আমি নিজে চাফা কৰিব লাগে বুলি মই ভাবো দেই, মোৰ মনৰ ভাৱটো কৈছো আৰু কেনেকুৱা জান আমাক ক'ব নালাগে যে চাফা কৰিবলৈ আৰু আজিকালি চাবাচোনঁ তুমি ৰাস্তা ঘাটে কিন্তু আমি ডাষ্টবিন থাকে কিন্তু আমি ডাষ্টবিনো দেখা পাওঁ কিছুমান জেগাত তথাপিও কিন্তু মানুহবিলাকে এনেকুৱা হয় যেন ডাষ্টবিনত নেপেলাই এনেই পেলাই দিয়ে হয়নে?
হয় হয় আজ আৰু এনেকুৱাতো হৈছে আজিকালিটো হেৰি কৰিব প্ৰত্যেক গলিত, প্ৰত্যেক ৰাস্তাতে এটা দাষ্টবিন থবই লাগে হয়নে? ধৰিলে আমাৰ গলিটো আমাৰ গলিটোত আমাৰ যিটো পথটো আছে সেইটো কি কৰিব লো, আমিয়ে পইচা উঠাই পেলাই এটা ডাষ্টবিন আনিব লাগিব সেই ডাষ্টবিনটো থোৱাৰ ব্যৱ এ মানে ব্যৱস্থা এটা কৰিব লাগিব বা জাবৰৰ গাড়ী হেৰি আমি পইচা মিলাই কিনে সেই জাবৰ গাড়ীটোক দিব লাগিব সেই ডাষ্টবিনটো নিয়া হয়। মানে নহয় সেইবোৰতো আমাৰে দায়িত্ব হয়।
কথা কৈছে আৰু কি জানা? এই যে প্লাষ্টিকবিলাক আমি পেলাই দিও, আচলতে প্লাষ্টিকবিলাক পেলাই দিলে কি জানে নে বেয়া হয় ন যায় সিহতো চাৰিশ - পাঁচশ বছৰ বোলে প্লাষ্টিক প্লাষ্টিকে হৈ থাকে মই শুনিছো আৰু আৰু কেনেকুৱা হয় অ আৰু জ্বলাই দিলেও কেনেকুৱা হৈছে? পাছত প্ৰদূষণ এনেকে ধৰি লওক কাষ কাষতে জ্বলাই দিলে তাতে বাচ্ছা আছে বা বৃদ্ধ কোনোবা আছে সেই ধোঁৱাটো কিন্তু আমাক অপকাৰ কৰে হয় নে নহয়? তাৰ ফলাও আমাৰ নানা বেমাৰে দেখা দিয়ে তেনেকুৱা আৰু তুমি চাব পাইছা আজিকালি। এ ওলাই গ'লো, আজিকালি বহুতেও এই মাদক দ্ৰব্য সেৱন কৰে হয়নে? আমি এখন বাচ ত এখন গ'লো, কাষতে এজনে চাবা চিগাৰেট খাই আছে তাত ধোৱাটোৰ ফলতো আমাৰ অ সুবিধা হয় বা সৰু ল'ৰা - ছোৱালীয়ে বহুত খিনি কষ্ট পায় হয়নে? আচল নিজে সাৱধান হ'ব লা যে মই তেনেকৈ ভাবো নে কি কোৱা তুমি?
হয় হয় তুমি ঠিকেই কৈছা। এতিয়া চোৱা, আমি ধৰি লোৱা ইয়াত প্লাষ্টিকবোৰ যায়, আমি সেইবিলাক ৰিইউজ কৰিব পাৰো হয় নে নহয়? আজিকালি কিমান মানুহে মানে কিমান ল'ৰা- ছোৱালী আছে যিসকলে মানে ঘৰতে কিছুমান মেচিন আনি কিনে সেই প্লাষ্টিকবিলাক আকৌ ৰিইউজৰ ব্যৱস্থা কৰিছে। কিছুমানে হয় কাৰ পেট বনাইছে কিছুমানে ঘৰ মোচা বনাই আছে ঘৰত পৰা বনাইছে। বা সজাই থোৱা বস্তু বনাইছে বহুত ধৰণৰ বস্তু বনাব পাৰি হয় নে সেই প্লাষ্টিক বিলাক,,, ৰছী বনাই আছে সেইটো এটা বিজনেচ কৰি আছে সেইবোৰ এনেকুৱা,,, আমাৰ মানে মিডিল ক্লাছ মানুহে বহুত এনেকে মানে ঘৰতে মেচিন বিলাক আনি কিনে সেই মেচিন টো আনিলে মানে ধৰি লওক কোনোবা এটা কামো পাল মই দুটা মানুহক মাতি আনিলো সিহঁতে কাম কৰিলে সিহঁতেও পইচা পালে তাৰ পৰা বা সেই,,,
হো
খিনি যে ইউজ হ'ল প্লাষ্টিক খিনিৰো এটা ভাল ব্যৱহাৰ এটা হল হয়নে? প্লাষ্টিক বস্তুটো গ'লি নাযাই পচি নাযায় সেইবোৰতো তেনেকেই থাকি যায় ত আমি যদি হেৰি- কৰু সেইবোৰ যদি ৰিইউজ কৰো তেতিয়া হ'লে কি হ'ব সেইবোৰৰ আমি এটা ভাল টা ব্যৱহাৰ কৰিব পাৰিম ধৰি লও এটা প্লাষ্টিক প্লাষ্টিকৰ পলিথিন এটা যেনে,,, আমি এবাৰ নহয় দুবাৰ নহ বাৰে বাৰে ইউজ কৰি থব হয় নে তেনেকে আমি বটলত, তাও কাটি কেনে আমি ধৰি লওক তাপ এটা বনাব পাৰিলো। বা বটল এটা কাটি কেনে ফুল ফুল ফুল গছ এজোপাই ৰুই দিলো হয় নে নহয়? তেনেকে আমি বহুত খিনি বহুত পৰ্যন্ত মানে সেনেকে ব্যৱহাৰ
হয়। আৰু কি হয় জানা তুমি চাবাচোন আজিকালি বহুতো এনেকুৱা দেখা পাই ঘৰৰ জাবৰ গিলাখান,, কিছুমান মানুহে জমা কৰি থৈ দিয়ে সেইবোৰ কিন্তু সাৰ হয়। সাৰ হৈ পেলাই ধৰি লও ফুল হওক, শাক-পাচলি হওক সেইবিলাকত ব্যৱহাৰ কৰে হয়নে? সেইটো কিন্তু এটা উপকাৰী বুলি মই ভাবোঁ সেনেকুৱাকে বহুতে কিন্তু তেনেক কোৱা কাম কৰে কোৱা?
আৰু উ কিছুমানেতো এনেকুৱা কৰে গতা গতা খুন্দিব পাৰি ন। গতা খুন্দি তাত তোমাৰ গোটেই খিনি থৈ দিলে,,, সেইখিনি জাগাত সাৰ হ'ল তাৰ পৰা আনি আনি সেই সাৰ আমি বি বিকিবও পাৰো। হয় নে নহয় যদি আমাৰ যদি এনেকা এনেকোৱা বোলে আনে ব্যৱস্থা কৰিব পাৰি বোলে ইমান খিনি মোৰ ঘৰত জাগা আছে। মই এটা ডাঙৰ গটা এটা কৰিলো। কৰি তাত যিমান লেতেৰা হয় লেতেৰা মান নেকি ধৰি লও চ শাক-পাচলি যিবিলাক আমি কাটি,,, তো মাছৰ পানী মাছ ধোৱা, মাংস ধোৱা পানী সেইবোৰ মাছ ধোৱা পানীতোও বহুত হেৰি হয়। ফুলগছত দিব পাৰি বা ফল-মূল। বে বেয়া হৈ গৈছে সেইবোৰ আমি এনেই পেলাই দিওঁ হেৰি কৰি দিওঁ সেইবোৰ যদি গ গাতটোত থৈ দিওঁ থৈ কিনে সেইখিনি এতিয়া মানে এমাহ দুমাহ যিমান টাইম লাগে খাৰ হোতে তাৰ পিছত আমি কি কৰিব সেইবোৰত সেইবোৰ মানে,,, এটা এটা বে বেগ বনাই বনাই পলিথিন বনাই বনাই সেইবোৰ আমি ঘৰতে বিকিব পাৰো হয় নে? এই ওচৰ চুবুৰীয়া আহি কেনে লৈ গ'ল যে তোমালোকৰ বোলে সাৰ বনোৱা দিয়াছোন। দিয়াচোন অলপ ইমান ইমান টকাৰ সেইটোৰ পৰা আমাৰ এটা পইচাও ইনকম ইনকাম হ'ল প্লাচ আমাৰ বস্তু খিনিও ভাল ভাল ফালে গল হয় নে নহয়?
হয়ঁ হয়ঁ তুমি একদম ঠিক কথা কৈছা। আৰু কেনেকুৱা হয় জানা এই যে নলা নৰ্দমা বোৰ বন্ধী হোৱাৰ ফলত। যেন বৰষুণতে যেন পানী বিলাক জমা হয় তুমি চাবা ছোন তাৰ মোলত কি হয় জানা এই গাড়ী মটৰ বিলাক হয়নে জাম জাম হৈ যায়। তাৰ ফলত কিন্তু সাধাৰণ মানুহ বিলাকৰ বহুত অসুবিধা হয় আৰু তুমি চাবা আজিকালি ইমান বিলাক গাড়ী কিমান গাড়ী ওলাই তাক ধূৱাৰ ফলতো কিন্তু বহুতৰে অসুবিধা হয় নে ধূৱা বোৰৰ কাৰণে আমাৰ প্ৰদূষণ যেন এনেকুৱা হয় আৰু তুমি চাবা আজিকালি গছ-গছনি বিলাক কাটি কাটি পেলাইতো সকলোবোৰ নোহোৱা কৰাৰ দৰেই হৈছে এই তুমি চাবা দীঘলী পুখুৰীত ইমান গছ-গছনি আছিল সেইবোৰো কাটি পেলাইছে। আচলতে আমাৰ গছ-গছনিও লাগে হয় নে নহয় অ। আৰু ইমান বিলাক গছ গছনি কাটিছে কিন্তু মই ভাবো সেইকাৰণে আমি প্ৰত্যকে গছ পুলিও ৰোপন কৰিব লাগে কিন্তু প্ৰদূষণ মানে আমাৰ কি গছৰ প্ৰদূষণ মুুক্ত হবলৈ হ'লে আৰু অসমখন কিজানি প্ৰদূষণ মুক্ত নহবই কিজানি ইমান তাৰমানে লেতেৰা হৈ গৈছে হয়নে গুৱাহাটী গুৱাহাটী এখন তুমি চাবাচোন আৰু এখন মেডিকেলত যাবা তুমি ইমান লেতেৰা মেডিকল এখন এ তাত ধৰি লও মানুহ কিছুমানে ছি খাই গুটখা জাতীয় বস্তু খাই পেলাই যতে খাই তাতে পেলাই তেনেকুৱা আচলতেন যাব নোৱাৰি হয়নে নে কি কোৱা
ঠিকেই কৈছা আৰু কি কৰে মানুহ বিলাক মানে এতিয়া চোৱা চৰকাৰে চৰকাৰেনো হেৰিহে দিব পাৰিব যে এইটো কাম নকৰিবা এনেকে নকৰিবা চৰকাৰেতো এটা এটা মানুহ লগত আহি কেনে লাগি থাকিব থাকিব নোৱাৰে যে তুমি এইটো কাম কৰিছা ভুল কৰিছা এতিয়া হস্পিতেল এখন বনাই দিছে হস্পিতেল এখন ধুনীয়াকে ৰং কৰি দিছে সেইটোক ভালকে ৰখাটো আমাৰ দায়িত্ব নহয় নে আমি সেই হস্পিতেল খনত যাম সেইয়েহে আৰু সেই মিডিল ক্লাছ মানুহখিনি লৱেৰ ক্লাছৰ মানুহখিন সেইখিনি মানুহে তাতে যাব আৰু সেইখিনি লেতেৰা কৰি থৈ আহিব এতিয়া যিবিলাক ডাঙৰ ডাঙৰ মন্ত্ৰী বিলাক আছে যোনে মানে হস্পিতেল বিলাক বনাই সিহঁতে জানো আহিব সেইখন হস্পিতেলত সিহঁতেতো নাহে সিহঁতে বেলেগ হস্পিতেলত যাব প্ৰাইভেটত যাব ভাল হস্পিতেলত যাব সেই হস্পিতেল কেইখনত মিডিল ক্লাছ মানুহখিনিয়ে যাব আৰু সিহঁতে সেইখিনি লেতেৰা কৰি থৈ আহিব
হয়
কি হ'ল মানে লেতেৰা কৰি কিনে ফলটো কি পাব আমি মই যদি ধৰি লওক মই যদি ঘৰ এখন বনাইছো মই ঘৰখন এতিয়া ধৰি লও মই ঘৰ এখন বনাইছো মই এটা ভাড়া ঘৰ এটা বনাইছো মই ভাড়া দিম হয়নে তাত যিখিনি মানুহ আহি কেনে ভাড়া থাকিব সিহঁতে যদি ৰুমটো নিজে লেতেৰা কৰে ‌লা লছটো কাৰ হব সিহঁতৰে হব সিহঁতেহে সেই ঘৰখনত থাকিব হয় নে নহয় সিহঁতেও যদি সেই ৰুমটো লেতেৰা কৰি থৈ যায় সিহঁতৰে বেয়া লাগিল বা আন এজন মানুহ আহিব সেই মানুহজনৰ বেয়া লাগিব যে ৰুমটো লেতেৰা কৰি থৈছে কিন্তু ঘৰৰ মালিকজনৰ কিবা হ'ব জানো নহয় কাৰণ তেওঁলোকৰ অলৰেডি এটা ঘৰ আছে হয় নে নহয় সেইটো সি ভাড়া দিয়াহে বস্তু হয় পইচাটোতো ঘৰতো লেতেৰা হৈ থাকিলেও পইচা টো দিব লাগিব মালিকক ঘৰটো চাফা হৈ থাকিলেও দিব লাগিব কিন্তু ৰুমটো যদি চাফা কৰি ৰখা যায় তেতিয়া হলেতো
তুমি একদম ঠিক কথাই কৈছা আৰু তুমি চাবা চোন আজি আজিকালি কিন্তু স্কুল বিলাকতো কিন্তু ল'ৰা ছোৱালীগিলা খনক শিক্ষক শিক্ষয়িত্ৰী বিলাকে শিকায় যে আমি কেনেক কৈ চাফ চিকুণকৈ ৰাখিব লাগে যাতে আমি প্ৰদূষণ মুক্ত হৈ থাকো স্কুল বিলাকতো কিন্তু প্ৰশিক্ষণ দিয়ে এইবোৰ প্ৰদূষণ মুুক্ত হৈ থাকিব শিকাই কিন্তু হয়নে
হয় হয় তুমি ঠিকেই কৈছা আৰু মানে আৰু এটা কথা নিজে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন যে গছ পুলি যে ৰু যে, আমাৰ আজি- কি কয়, মানে স্কুলবিলাকত কি কৰে যে কয় যে চবে এডাল এডাল গছ লৈ আহিবা- ৰুবা হয় নে, কিন্তু সেইটো কৰাতকৈ আমি এইটো যে কওঁ যে, আৰু আমি যদি স্কুল বিলাকত যদি এটা এটা গ্ৰুপ বনাই দিওঁ যে দহজন দহজনীয়া- কৰি আমি এটা এটা গ্ৰুপ বনাই দিছো মানি লোৱা দহটা গ্ৰুপ হলগে ততেল মানে দহ- দ হটা গ্ৰুপ হ'লে সেই দহটা গ্ৰুপে দহডাল হেৰি ৰুলে গছ ৰুলে। আৰু যদি সেই দহটা উম'- দহটা দহটা ষ্টুডেন্টক যদি কৰি দিয়ে যে- এই গছপুলিডালৰ দায়িত্বতো তোমালোকৰ। এই গছ পুলিডাল তোমালোকে সদায় চাব লাগিব, তোমালোকে পানী দিব লাগিব, গছ পুলিডাল তোমালোক- কেনেকে ডাঙৰ কৰিবা সেইটো তোমালোকে চাব লাগিব হয় নে? সেনেকে হলেহে দছডাল গছে তোমাৰ ডাঙৰ হৈ উঠিব। কিয়, তাৰ জাগাত যদি আমাৰ ধৰিলোৱা চল্লিশটা ষ্টুডেন্ট চল্লিশটা ষ্টুডেন্ট ক কৈছে- চল্লিশডাল গছ পুলি আনিব সেই পুলি বিলাক কি হব এটাৰ লগত এটা লগাই লগাই- দুদিন পিছত মৰি যাব হয় নে, সেইটোৰ পৰা আমাৰ একো লাভ নহলে সেইটো কি হ'ল- অকল দেখো দেখুৱাব কাৰণে কৰাটো হ'ল কিন্তু তাৰ ঠাইত যদি আমাৰ এনেকুৱা কৰে যে দহটা দহটা- গ্ৰুপ বনাই দিয়ে আৰু সেই ষ্টুডেন্ট কেইটাক যদি কয় তোমালোকে যিমান দিন অ'-
আৰু কেনেকুৱা জানা, এ আমি গম পাইছো চাবাছো গোটৰ মহিলা বিলাকক গছ পুলি ৰোপন কৰিব দিছে- তেনেকৈ, আচলতে গছ পুলি আমি ৰুলে নহব আমি যেনেকৈ এটা সন্তান- টা আমাৰ ঘৰত এখন আমাৰ ঘৰখনত এট- টা সন্তান জন্ম বাদে আমি কেনেকুৱাকে প্ৰতি পালন কৰো হয়নে মই ভাবো গছপুলিত- তোকো আমি সেনেকৈ প্ৰতিপালন কৰিলে হে- তেওঁ ফল ধৰিব বা তেওঁ বাঢ়ি যাব হয় নে নহয়। এনেই পুতিছো ফটো কপি মাৰি দিছো যে গছ পুলি ৰুইছো তেনেকুৱা আচলতে নহয়। তেনে- কেনেকুৱাখন ধৰণৰ হ'ব লাগে তেওঁক খাব- পানী যোগান ধৰিব পাৰিব লাগিব আৰু সময় দিব লাগিব আচল কথা হয়নে?
হয় হয়।
অঁ' পি পিছে- অঁ', পিছে তোমাৰ লগত কথা পাতি বহুতখিনি ভাল লাগিল। তোমাৰ পৰা নজনা কথা কিছুমান শিকিলো। হয়, পিছে আজিলৈ এৰিছো ধন্যবাদ।